হেল্ল' অ এ কি বুলি কয় সেই আৰু এই এতিয়া অ মানে এ আজিকালি ধৰি লওক মানে কি বুলি কয় এইটো ধৰি লোৱা এই জাবৰ তাবৰ মানে মানে বেলেগ কিবা এটা ব্যৱস্থা কৰাতো ভাল আৰু নহলে পিছত আৰু এই ত যিমান যিমান বাৰব সিমান পানী হৈ থাকিব মানে। কিমান সময় হল
এইটো এডিশন আৰু। এ নাই দে আগতে মানে ধৰি লোৱা এ এই কেইবছৰ মানৰ আগতে নেকি দুই বছৰ মান আগতে নেকি সেই চৰকাৰে হেৰি খুলিছিল যে যেতিয়া স্বচ্ছভাৰত অভিযান যেতিয়া হৈছিল আৰু দুই বছৰ নহয় চাগে ভালখিনিয়ে হৈছে নেকি মই চাগে কলেজে পোৱা নাছিলো কলেজ কৰিছিলো নেকি অ চাগে অ অ ইমানখিনি সময়তে জেগা জেগাই যে স্বচ্ছভাৰত অভিযান চলি আছিল না মোডী চৰকাৰ আহিছিলে আৰু তেতিয়া হেৰি মানে কি আছিল চবতে হা মানে এৰিয়াই বাই এৰিয়াই মানে তিনিটা নে চাৰিটা ৰাণ দিছিল না তনত এতিয়াতো বহুতে এতিয়াতো সেইটো ডা মো নাই হা তিনটা দিছে এটা হালধীয়া এটা ৰঙা এটা সেউজীয়া তিনিটা তিনিটা জেগাই জেগাই দিছিল বহুত মানে এটা কোনৰ পৰা এটা কোনে হা